এয়া! আছোঁ এনেই অলপ শুই।
অ' অ'। আ অ'। মোৰ মাতটো শুনা পাইছা নে? অঁ, অঁ, পাইছোঁ।
পাইছো-পাইছো, খালোঁ অঁ খালোঁ, তুমি?
অঁ ময়োঁ খালোঁ খালোঁ, হেৰি নহয়, খবৰ-খাতি কোৱাচোন তোমাৰ?
অঁ?
অ' মোৰো ভালেই ভালেই, এনে বহুত দিন হ'ল ফোন-চোন কৰাই নাই যে তুমি?
এ, এইয়া আৰু
তাকে তাকে। ব্যস্ত ব্যস্ততাটো হয় বাৰু। অঁ, সেইটো হয় বাৰু হ'লেও মাজে মাজে ফোন-চোন কৰি থাকিবা, গম পাইছা নে নাই! উম তাকে হেৰি নহয় বাকী ঘৰত ভাল চবৰে?
কি ভাল অ ভাল ভাল।
এ হেৰি নহয় কথা! কথা এটা গম পাইছা নে নাই? এই আজিকালি বিদ্যালয় বিলাক দেখি দেখিছা নাই ইমান উন্নত হৈ গৈছে! হয় হয়। তাকে আগো আমাৰ আমাৰ দিনত ছোবা ছোন একো বুজি পোৱা নগ'ল। আমি ধুনীয়াকে হেৰি কওঁ মাৰ আমাৰ আচলতে শিক্ষক সমূহে পঢ়ুৱাই হয় নহয় আমি মুখামুখিকেই এনেকে শিক্ষকৰ লগত। যোগাযোগ কৰিম মানে মুখামুখিকৈ থাকি আমি শ হেল্ল! সৰু হয় নহয় কিন্তু তোমাৰ এতিয়া বৰ্তমান দিজিত এতিয়াও যোগ হৈ গৈছে গম পাইছা না নাই? এতিয়া তোমাৰ কি হৈছে তোমাৰ এই সেই শিক্ষা ব্যৱস্থাত বিদ্যালয় সমূহত তোমাৰ ডিজিটেল হেৰি আনি বুজিছা নহয়, ডিজিটেল বৰ্ড আনি দিছে নহয়, তাত তোমাৰ কি কি কৰিব পাৰে গম পাইছা নাই? উম তাত তোমাৰ এনেকে এ তাত বি-বিভিন্ন ধৰণৰ ভিডিঅ' চাব পাৰি মানে তাত। তাত মানে তোমাৰ বি বিভিন্ন ধৰণৰ ভিডিঅ' চাব পাৰি। তাৰপিছত তোমাৰ তাত কি হয় অ' তাত মানে আমাক যেনে অই এজন মাষ্টৰে সি কাই তেনেকৈ তেনেকৈ তাত সিটো মানে এজন মাষ্টৰে অ', সেই ছোৱালী সকলক ডিজিটেলত মানে সেই বহুত দূৰৰ পৰা শিকাই মানে তোমাৰ সেইয়ে। বহুত দূৰ দূৰৰ পৰা মানে বহুত শিক্ষিত আচলতে শিক্ষকে পঢ়ায় মানে। বহুত ইডুকেটেড শিক্ষা শিক্ষককে পঢ়াই মানে। যাৰ ফলত কি হয় আমাৰ ল'ৰা ছোৱালী বিলাকে খুব সহজতে কথাবিলাক আয়ত্ব কৰিব পাৰে। অ', তাৰ তাৰ লগতে কি হয় গম পাইছা নাই সেই ডিজিটেল বৰ্ড সমূহৰ বহুত সুবিধা মানে তাত চব কৰিব পাৰি মানে ডিজিটেল বৰ্ড
হয় হয়
সেই বৰ্ডসমূহত তোমাৰ কি কৰিব পাৰি সকলো কথা মানে তোমাৰ হেৰি থ্ৰি ডি এনিমেচনৰ জৰিয়তে মানে সকলো কথ
অ বুজি পাইছো বুজি পা
আকৌ থি অ থ্ৰি দি এনিমেছনৰ সময়ত মানে যদি আজিকালি যদি আচলতে হয় পঢ়াৰ লগতে যদি সমানে সমানে প্ৰেক্টিকেলে যদি সকলো কথা যদি জানিব পাৰে দেখে প্ৰেক্ ক্টিকেলি যদি সকলো কাম কৰে তেনেহলে তেওঁলোকে ত বেছিকে আয়ত্ব কৰিব পাৰিব তেওঁলোকে অ অ তেওলোক কে বেছি বুজিব আৰু তেওঁলোকে পঢ়াটো, তেওঁলোকৰ অ, বেছি উন্নত উন্নত মানদণ্ডৰ হৈ যাব। গতিক, অ, অ, এতিয়া মানে তোমাৰ, সেই মানে স্কুলসমূহ বহুত উন্নত হৈ গৈছে। তে' মই তোমাৰ সেইদিনা গম পাইছোঁ গম পাইছা নে, মই সেইটো কথা গমেই পোৱা নাছিলোঁ, মই তোমাৰ সেইদিনাখন স্কুললে মানে কিবা এটা কাৰণত গৈছিলোঁ আৰু ছাৰক লগ কৰিবলে তাৰপিছত তাত গৈ মেলিহে মই কথাটো গম পাইছোঁ, তাত তোমাৰ ইমান উন্নত হৈ গৈছ ছে বুলি ডিজিটেল-ডিজিটেল ৰুম ক্লাছৰুম আছে এতিয়া বৰ্তমান। ডিজিেল ক্লাছৰুমত ক্লাছ কৰে, বহুত মানে ডাঙৰ ডাঙৰ শিক শিক্ষকেও ক্লাছ কৰে তেওঁলোকক। মাজে-মাজে আহেও মানে সেই ছাত্ৰ-ছাত ই সকলক আচলতে লগ কৰিবলৈ কেতিয়াবা আহেও তেওঁলোক। অ', গতিকে স তেওঁলোক মানে শিক্ষাৰ দিশত বহুত উন্নতি হৈ গৈছে আমাৰ দেশখন। বিদ্যালয়সমূহো আচলতে বহুত উন্নত হৈ গৈছে। গতিকে ভালে। ভালে লাগিছে গম পাইছো নে নাই এনেই? হেৰি কৰিছে তাৰ পিছত আকৌ তোমাৰ এতিয়া বিদ্যালয় বিলাকত কি হৈছে গম পাইছা নাই? কিবা মানে লেপ দিছে নহয় গম পাইছা নে নাই? টল টেংকাৰিং লেব বুলি
অ', গম পাইছো অ'।
তাপ অ', তাৰ পৰা মানে কি হয় গম পাইছ? তাত তোমাৰ নতুন বস্তু তৈয়াৰ কৰিব, মানে আৱিষ্কাৰ এটা মানে সুযোগ দিয়ে। ল'ৰা-ছোৱালী বিলাকক নিজৰ ব্ৰেইন ইউজ কৰিবলৈ তেওঁলোক সুযোগ দিয়ে গম পাইছা নাই? তাত মানে তোমাৰ কি হয়। অ', তোমাৰ বিভিন্ন ধৰণৰ বস্তু থাকে। তাৰ পিছত সেই ৰ- মানে হেৰি থাকে চেঞ্চৰ থাকে তোমাৰ, বেটেৰী থাকে তোমাৰ, মানে বিভিন্ন ধৰণৰ বিভিন্ন ধৰণৰ বস্তু থাকে। চাইন্সৰ অ' চাইন্সৰ অ', সেইবিলাকৰ পৰা চাইঞ্চৰ
অ', গম পাইছো আমাৰ স্কুলতো আহি
অ'।
অ', বিভিন্ন ধৰণৰ বস্তু বনাব পাৰি গম পাইছ নাই? অ', তাৰপিছত অ', তাৰপিছত তাৰ কি দেখিছো তোমাৰ ৰবটিক কাৰ বনাব পাৰি, ৰবটিক গাড়ী বনাব পাৰি। মানে তোমাৰ অ' এনে-এনে-এনেকুৱা ধৰণৰ মানে তোমাৰ, আধুনিক আমাৰ যিখিনি সেই ভবিষ্যতৰ কাৰণে মানে কেনেকুৱা-কেনেকুৱা বস্তু আহিব। সেই বস্তুসমূহ আচলতে তাতে আৱিষ্কাৰ কৰি, এটা সুযোগ দিছে।
হয়টো আমি জাপানত সুনিছো এতিয়া আমাৰ নিজৰ চৰকাৰে ইমান ডাঙৰ সুবিধা দিছে হয় নে নহয়?
গ'ল হয়-হয়। ডাঙৰ-ডাঙৰ সুবিধা দিছে। অ' আচলতে আমি সেইবিলাক-সেইবিলাক আমি প্ৰজেক্ট হিচাপে বনাই, বআমি সেই ভৱিষ্যতে যাতে তেনেকুৱা কাম বিলাক কৰিব পাৰো তাৰ বাবে আমি এটা-এটা প্ৰজেক্ট বনাব পাৰো। আৰু আৰু কি হয় তোমাৰ আমাৰ-আমাৰ ইয়াত, ই স্কুলখনত কি কৰিছে গম পাইছা নাই ল'ৰা ছোৱালী বিলাকে, তোমাৰ ৰবট বনাইছে মানে। অ' তোমাৰ ৰবটটো নিজে-নিজে খোজ অ নিজে-নিজে খোজকাাঢ়িব, নিজে-নিজে আকৌ পিছলৈ আহিব আগলে যাব, ছাইডলে ঘূৰিব তোমাৰ তেনেকুৱা ধৰণৰ ৰব বহত বনছে মানে এতিয়া আচলতে, ইমান সৰু ইমান সৰু ক্লাছ তোমাৰ এইট নাইনৰ ল'ৰা ছোৱালী খিনিয়ে তোমাৰ এটা ৰবট বনোৱাতটো আচলতে বহুত ডাঙৰ-ডাঙৰ এচিভমেট গম পাই নাই। গতিকে অ গতিকে সেই ক্ষেত ত আমাৰ বিদ্যালয়বিলাক আছলতে বহুত উন্নয়ন। হোৱা দেখা গৈছে। এ
সংণ হয় হয় হয় এতিয়া বহুতো ফৰু পৰাই কম্পিউটাৰ বিষয়ে জান পান ৰ'বট বনাবলৈ শিকিছে বহুতোাল ভাল কথা বহুতো ন
হয়-হয়-হয়-হয়-হয়-হয়, নিশ্চয়। নি
হয় হয়
তেতিয়া তেওঁলোকে সফলতা অৰ্জন কৰ
এতিয়া এতিয়া তোমাৰ কি-কি কি-কি হৈছে তোমাৰ এতিয়াতো তোমাৰ এইখিনি ৰবত চবত বনাইছে আমাৰ বৰ্তমান ল'ৰা ছোৱালীয়ে অ অ এতিয়া তোমাৰ আ আৰু কি হ'ব তোমাৰ এতিয়া তোমাৰ এই দুহেজাৰ ছাব্বিশ চনতে তোমাৰ ইমান খিনি আগবাঢ়ি আমাৰ শিক্ষা ইদোকেচণৰ ক্ষেত্ৰত কিন্তু তোমাৰ তুমি অনুমান কৰা চোন। তোমাৰ অ' দুহেজাৰ পঞ্চাচ দুহেজাৰ চল্লিশ পঞ্চাশ বছৰলৈতো আৰু কিমান উন্নত হ'ব পাৰে। তোমাৰ তেতিয়া আচলতে। সেই সেয়া তোমাৰ অ' শিক্ষা। নাথাকিবই এনেকে অ' আমি আমি যিটো সময়ত হেৰি কৰিছিলো আমি যিটো। যিটো সময়ত ক্লাচ। কৰিছিলো সেই সময়তো আমাক শিক্ষকে পঢ়ুৱাইছিলে। কিন্তু। সেই দুহেজাৰ আচলতে চল্লিশ পঞ্চাশ বৰ্ষত তেওঁলোকক আচলতে।
শঠিক অহ আ
তেওঁলোকক হয় হয়। উম হয় হয় হয়। হয় হয় স্কুলৰ আচলতে অস্তিত্ব নাথাকিবও পাৰে, আৰু আৰু যদি বি স্কুলসমূহ থাকে তেনেহ'লেও তাত তোমাৰ শিক্ষা নাথাকিব শিক্ষকসকলৰ সেই সময় আচলতে সেই ৰ ৰ ৰবত বিলাকে ল'ব অ অ অ। হয় হয় হয়। গম পাইছো বাৰু মই এতিয়া তোমাৰ তাত আৰু কি হয় তোমাৰ ৰবট ৰবট খিনিয়ে ক্লাছ ৰবতে সকলো কাম চম্ভালিব অ হয় হয়। সকলো কাম আচলতে ৰব
দেখা য আপ হলে অনলাইন ক্লাছ থাকেই
থাকে থাকে।
আৰু দেখা যেনেৰে দেখা যাব যে ভৱিষ্যতলৈ তেতিাহ'লে
হয়। বেগ হয় বেগৰ আচলতে প্ৰয়োজন নাই কেতিয়া হ'ব তেতিয়া তেতিয়া আচলতে অ সকলো যিহেতু তেতিয়ালৈ হয় তেতিয়া তেতিয়ালৈ হয়তো আচলতে প্ৰযুক্তিবিদ্যা আৰু উন্নত হওক আৰু প্ৰযুক্তিবিদ্যা উন্নত লগে লগে হয় প্রজোকতি প্রজোকতি বিদ্যা উন্নত হোৱাৰ লগে লগে কি হব তেওঁলোক হাতত এটা এটা নিশ্চয় এটা কম্পিউটাৰ বা এটা লেপটপ বা তেওঁলোকৰ হাতত এটা এটা নিশ্চয় টেবলেট থাকিব আৰু সেই টেবলেটৰ জৰিয়তে তেওঁলোকে সকলো কাম কাজ কৰিব পাৰিব আৰু বৰ্তমানতো আহি গৈছে এতিয়া তোমাৰ ই বুক ই বুক কিবা কিবি তেনেকুৱা ধৰণৰ বহুত হয়। বহুত কিবা কিবি আহিছে বৰ্তমান হয় হয় হয় তেতিয়া সকলো হয় হয় তেতিয়া সকলো কিতাপ তোমাৰ ধৰ তোমাৰ বেগত লৈ যাবলগীয়া আচলতে আমাৰ নহ'ব আমি আমি আচলতে। সকলো আমাৰ সকলো তথ্য সকলো বস্তু পঢ়াৰ সকলো জ্ঞান আচলতে আমাৰ সেই হেৰিৰ ভিতৰতে থাকিব এটা এটা কম্পিউটাৰৰ' ভিতৰতে থাকিব এটা কম্পিউটাৰ বা এটা লেপ। বা এটা টেবলেটৰ ভিতৰতে থাকিব। অ' গতিকে সেইটো হিচাপত আমাৰ অ' কিছুমান লাভ বহুত লাভ। ভুল হ'ব। গতিকে আমাৰ সেই দুহেজাৰ, চল্লিশ, পঞ্চাশ। অ' দুহেজাৰ চল্লিছ পঞ্চাশ বৰ্ষৰ তোমাৰ আমাৰ থাৰ্ডগেটত আচলতে আমাৰ এইটো বহুত ডাঙৰ এটা এচিভমেন্ট হ'ব আৰু আমাৰ সেই শিক্ষাৰ ক্ষেত্ৰতো বহুত, বহুত উন্নত হ'ব অ' গতিকে আমাৰ এতিয়া ৰবত-চবত তো তোমাৰ এতিয়া আহিছে বৰ্তমান হয়। অ'। এতিয়ালৈ অতি -অতি ভালকৈ আহিব ৰবতসকল ৰবত সমূহ
চাবলৈও শিকায় তেনেদৰে তেখেত সকলে বহুত
হয়। হয় নিশ্চয়। হয়-হয়-হয়। নিশ্চয়-নিশ্চয়-নিশ্চয়-নিশ্চয়। গতিকে, গতিকে। এতিয়া আমাৰ সেই চৰকাৰে আমাৰ বিদ্যালয়সমূহত সেইবিলাক আচলতে লেবসমূহ দি মেলি বহুত এটা ভাল কাম কৰিছে। অ' ইয়াৰ ফলত আমাৰ ভৱিষ্যতৰ বিষয়ে এতিয়া, এতিয়াৰ পৰা আচলতে কল্পনা কৰিব পৰা যাব পৰিকল্পনা হয়, হয় নিশ্চয়- নিশ্চয় গতিকে সেইবিলাক আচলতে আমাৰ-আমাৰ আচলতে চাবলৈ গলে এটা সেইটো ভাল লাগে আমাৰ, নিজৰে ভাল লাগে অ', আমাৰ নিজৰ অ', আমাৰ বিদ্য়ালয় খতে ইমান বস্তু আহিছে আমি সকলোৱে আমি আচলতে সেইখিনি বস্তুখিনি আমি হেৰি কৰিব লাগে আমি অ', হয়। জানিবলৈ চেষ্টা কৰিব লাগে, বুজিব লাগে, আমি নতুন বস্তু আৱিষ্কাৰ কৰিবলৈ সদায় চেষ্টা কৰিব লাগে অ', গতিকে
দেখা পোৱা নতুন ল'ৰা ছোৱালীবকে এই খিনি
উ-দেখা পোৱা যায়। হয়, হয় এতিয়া হয় এতিয়া নব প্ৰজন্ম বহু অ-নৱপ্ৰজন্মসমূহ আছে আগবাঢ়ি আহিছে। এইসমূহ কামত গতিকে অহ গতিকে সেইখিনিয়ে কথা খিনি আৰু তাকে আজি অকমান সেই আমাৰ বিদ্যালয়ৰ ওপৰতে অকমান কথা পাতিলো। ডিজিটেল কেনেক হয় বিদ্যালয়সমূহ ডিজিটেল হৈছে। অ', বাৰু-বাৰু। নিশ্চয়-নিশ্চয় যাম। অ', তাকে আজিলৈ ৰাখিছো দিয়া তেতিয়া। উ-উ বাৰু বাৰু হ'ব দিয়া তেতিয়া।